হেল্ল', শুনি পাইছা না।
পৈছো
হা-হা ভালকে কোৱাচোন মই শুনি পোৱা নাই।
উম কি?
হেল্ল' হেল্ল' শুনি পোৱা নাই তুমি?
মইতো শুনি পাইছো।
মই একদম অলপ-অলপ শুনি পাই আছো।
কিয় এতিয়া
একটা অলপ-অলপ শুনি পাই আছো।
এতিয়া, এতিয়া, এতিয়া।
অ', এতিয়া ঠিক আছে অ'।
হব।
উম
এতিয়া শুনি পাই আছানে?
অ', পাই আছো, পাই আছো।
উম কি?
পাই আছো, পাই আছো।
বাকী গম পাইছো পাই আছো।
হা।
এক একো ন মানে
মই আছিলো গেম খেলি।
হয় নেকি?
আহা অ', হয়।
উম।
বাকী কি কৰি আছিলি তই?
এ আছিলো এনেই শুই পেলাই। বেয়া লাগিল তোৰ হেৰি এইটো তোৰ লগৰটো তাত যাব নোৱাৰিলো তাক পঢ়াই দিম বুলি ভাবিছিলো, মাকে মাতিছিল। দে, মই তহঁত যোৱা পিছত যাম আবেলি দেৰিকে আধা‌ ঘণ্টা চল্লিশ মিনিট ধুনীয়াকে কৰাই পেলাই গুচি আহিম।
অ'
তাৰপিছত তে মাৰ গৈছ
অ'
ক'বলৈ গ
অকে, অকে হা
শুনিছা নে?
অ', শুনি আছোঁ।
অ', শুনিছোঁ, শুনিছোঁ।
মই শুনাই
অ', এতিয়া শুনি আছোন ন, হেল্ল, হেল্ল হেল্ল অ', এতিয়া শুনি পাই আছোঁ, পাই অ', এতিয়া ঠিক আছ
মই তোৰতো শুনা পোৱা নাই, অলপ পাৰিলে এই মাইক ওচৰত আহি পেলাই কবি পাৰিলে
হেল্ল, হেল্ল, এতিয়া
অ', এতিয়া মজাকে পাই আছোঁ। মানে অলপ ওচৰ আনি খেল আৰু
অ', ঠিক আছে।
বাকী ক, অ', বা-মইহে কৈ আছিলোঁ কি এই তোৰ লগৰটো এটা যাম বুলি ভাবিছিলোঁ। এ, নকবি আৰু সোনকালে যাব লাগিছিল অ', মোৰে ভুল মই ছটা মানত গ'লে ধুনীয়াকে সাতটালৈ কৰাই দিব পাৰিলোহেঁতেন।
উম।
তাৰ এতিয়া সোমবাৰে সমাজ বিজ্ঞান আছে। তিনিটা, চাৰিত আ, লেচন আহিব চাগে। এতিয়া কেনেকে, কি কৰিম তে, ভাবি আছোঁ। এক দিনত কেনেকে চাৰিটা লেচন পাম? তয়ে কচোন?
সেইটো হয়, কিন্তু অ'।
কালিও গোটেই দিনটো নাথাকিম, ৰাতিলে থাকিব পাৰিম।
উম।
এ, একো নাই দে, কালিয়ে কৰাই দিম আৰু চাৰিটা হ'ব আৰু।
অ'।
এইটো পৰীক্ষাটো যোৱাৰ পিছত ভালকে পঢ়াব লাগিব তাক।
অ', অ', সেইটোয়ে ভাল আৰু
সেইটোৱেই দিগদাৰ আৰু ন
উম, এলেহুৱা মস্ত
নিজে পঢ়িব লাগে হয়, নে নহয়? ঘৰতে চাগে এনেকুৱা এটা হেৰি নাই নাহল নেকি সেইটো আন্টি ভাল, আন্টি ভাল।
অ'।
আণ্টিয়ে ভালকে মানে, ঠিকেই পঢ়ে, পঢ়াৰ কথা সোধে। পঢ়াটো চাই। কিন্তু আচল কথাটো কি তোৰ, সেইটোৱে আৰু। নপহে।
উম, এই সৰু না ঘৰটো ইমান, উ পঢ়িবলৈওঁ নাই, আকৌ মানুহ চানুহ বহুত থাকে সিহঁতৰ। অহা যোৱা কৰি থাকে।
উম, বেচেৰা বেয়াই লাগে, এই এটা পৰিৱেশ নাই অ', সেইটোৱেই বহুত দিগদাৰ।
উম।
পঢ়িব মনো কিয় যাব। তয়েই কচোন।
অ', শুনিছো শুনিছো।
পঢ়িবলৈ মন কিয় যাব, পৰিৱেশ এটা থাকিলে মানুহৰ পঢ়িবলৈ মন
উম।
এ, আজি যাবলৈ মন আছিল, কিন্তু এ মোৰো মাওঁ মাক ক'লো কি এ, তোমালোক নোযোৱা নেকি, মায়ে কলে কি নাযাওঁ কিবা সেয়াই
বাকী পঢ়িলি নে, কি-কি আছে তোৰ সোমবাৰে? সমাজ বিজ্ঞান।
উম!
সমাজ বিজ্ঞান আছে?
অ'!
কি কৰি আছ এতিয়া? সোমোৱাৰ ভিতৰ
মা কিয় আহিছে?
খাবলে দিবলে।
তোৰ মায়ে কিয় আহিছে?
খাবলে দিবলৈ।
খাবলে দিছে নেকি?
উম! উম! উম! আহি যা খাবি যদি।
এ খাই ল তই তই খাই ল তাৰপিচত থৈ দে।
উম উম হব।
পিছত যাম দে খাবলে।
উম উম
তেনেকুৱা তাৰপিছত আৰু কালি এতিয়া এক্জামটো আছে মই এক্জাম একদম দিবলে কিবা এটা মানে এ মোৰতো মন আছে দিবলে কিন্তু এই কিবা এটা জোৰ এটা পোৱা নাই আৰু
অ'
হা, কি-কি-কি?
হেল্ল'
কোৱা কোৱা
হয়
কি কি খাব লাগে
কিবা কিবি গৰম উম
বিচনাত কিয় খাই আছা তোমালোকে?
লৈ লোৱা
নিজে কোৱা
এটো এনেকৈয়ে থাকে হেল্ল'।
কোন আহিছে
হেল্ল'?
কোন আহিছা
এই পাপা আহিছে৷
নহয় পাপাৰ লগত কোন আহিছে
এ আংকাল এজন যে আমাৰ ফেনজন ঠিক কৰিছিল অ
বাহিৰলে যাবলে দিয়া নাই নেকি
উম।
গোটাইছে নেকি কিবা কি বাছ? অ কিবা গোটাইছে চাগে না।
পাকঘৰতে।
গম পাইছোঁ গোটাবয়ে।
উমাপ
উম। একদম বেয়া বস্তু দেই এইটো এইটো বস্তুটো এবাৰ লাগিলে আৰু এৰি যাব নোৱাৰে। কাৰণে লগ গাবই নালাগে আৰু যিমান কলে তই যদি ভুলটো লাগিলো যিমান সোনকালে গুচি আহিব পাৰি। সিমান ভাল ই যেতিয়া আমাৰ পেহি ল'ৰাটো সি বৰবাদ, সি এইবিলাক পিছত এতিয়াতো সি সৰু হৈ আছে। পোন্ধৰ হৈ আছে। তে পোন্ধৰ ষোল্ল হৈ আছে কাৰণে বেছি গাত লগা নাই।
উম।
যেতিয়া অলপ ডাঙৰ হ'ব ন চব মুখেদি ওলাই তেতিয়া সেইটোৱে। দিগদাৰ এইটো এই বস্তুটো যে বহুত দিগদাৰ। এনেই ক'ৰবাত ফুৰিব যাবলে মনগৈ আছে ন। অ' কি কবি। কেতিয়া।
উম, চাই লওঁ আৰু যেতিয়াই টাইম পাও তা
ন? অ' এইটো হয় চবৰে মান মানুহ বিলাকৰ টাইম পাব লাগিব ন মানুহ
মোৰতো গৰম বন্ধ ষ্টাৰ্ট হলে মইতো ফ্ৰীয়ে ফ্ৰী।
হয় নেকি?
উম।
ঠিকে আছে তোৰেই দিন আৰু। কিমান তাৰিখলৈকে এক্জাম আছে আৰু?
হয় নেকি? কিমান তাৰিখে খটম হ'ব?
টুৱেণ্টি ছিক্সত।
বা ছাব্বিশ।
আজিচোন বিশ তাৰিখ। ছয় দিনৰ ভিতৰত অকল দুবাৰ। কি কিবা? ঠিকেই ঠিকেই ভালকে পঢ়িবি। কিবা কৈছ?
দেখচা আজি খাতৰা বোলো!
উম! ঠিকে আছে। খা আৰু তই শুনিছ নাই ঐ?
বুজিছোঁ।
তই খোৱাাটো খা ভালকে খা! অলপ থবি মোলে মইয়ো গৈ আছোঁ আৰু খাবলৈ। শুনিছ নাই?
অ'! বুইছো।
উম, দে দে।